হয় ভালনে খবৰ
আছোঁ দিয়া
অ' অ' এইয়া আহি পালো কম্পিউাৰ ক্লাচৰ পৰা আহিব পাইয়ে এতিয়া কিছুমান নিউজ মোৰ থাকে তোমাৰ হেৰি
এই চাউণ্ড নোহোৱা জেগাত আহাচোন।
অ', অ।
অ', অ।
মই মানে, অ', মোৰ মানে ক্লাছ চাৰে এঘাৰটাৰ পা থাকে
চাৰে এঘাৰটাৰ পৰা ক্লাছ থাকে নেকি
অ চাৰে এঘাৰটাৰ পৰা এটালৈকে ক্লাছ থাকে আৰু
ক্লাছে চাৰে এঘাৰ এটা মানে হেৰি ডেৰ ঘণ্টা ক্লাছ।
ডেৰ ঘন্টা ক্লাছ থাকে।
হে হে ডেৰ ঘণ্টা নে দুঘণ্টা?
নাই নাই দেৰ ঘণ্টা।
অ', দেৰ ঘণ্টা অ। এইটো কিহৰ, কিহৰ মানে
এইটো মানে পি জি দি ছি এ ৰ ক্লাছ লৈছ লো মই হয়, শুনা পাইছে নে, শুনা পাইছানে?
অ', অ- অ- অ।
অ', পি জি ডি চিয়ে মানে ওৱান ইয়েৰৰ লৈছিলোঁ মই পি জি ডি চি ৱান ইয়েৰ লৈছিলোঁ।
অ
উ। তাতে মানে বস্তুবোৰ লাহে লাহে শিকাই আছে আৰু ডিপ্ল'মা মানে? এইটো চাৰ্তিফিকেত ক'ৰ্চ ডিপ্লমা টো দি সি এ বুলি কয়, মানে সেইটো ছমাহৰ হয়, আৰু এবছৰিয়া ক'ৰ্চ, অ', হয়।
পি জি ডি চি এ
পি জি দি চি পি, পি জি দি চি এ। প পি জি দি চি এ ৰফোল ফৰ্মটো প'ষ্ট গ্ৰেজুৱেট অফ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন নেকি
আচ্ছা। না
হয় হয় শুনা পাইছে নে
হেল্ল'
অ শুনা পাইছো মই অ অ অ কওঁকচোন, কোৱাচোন হেল্ল' মানে মাতটো ভাগি ভাগি গৈছে অলপমান হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনা পাইছেনে হেল্ল' হেল্ল'